ত।
তাকিনোকৰিবি অ ভাত কেইটি খাই লৈ বহিছো।
অ ভাত কিহেৰে খালি।
ভাত দালি আলু টেঙা, ডিম, চাটনী।
অ, ঢেৰ দেখোন।
অ। অ, তই কি কৰি আছ।
মই এনে আছো তাৰপা এই আবেলি ক কি কয়, কাপোৰ ধোৱাই এতিয়া অকমান মেলি দিছো ইয়াতে। ভিতলে আনিছো অলপ পানীতটো সৰ থাকিব দিছো তাৰ পৰা এতিয়া মেলি দিওঁ আৰু ইয়াতে ভিতৰতে।
অ'!
তহঁতৰ সেইফালে, বতৰ কেনেকুৱা?
বতৰ মজা বাৰু দেই! পথাৰত থকা। খালি আমি হে এতিয়া, আমাৰহে ৰোব হোৱা নাই।
অ, এই এইকেইদিন বতৰ বাও ভালে দিছে। আজিতো ভালেই আজি আজি ইমান ৰ'দো নাই।
উম, বতাহো আছে মাৰি।
উম।
আমাৰ চাগে, শাওনতহে ৰোব নেকি!
অ'! ত'ত সেয়া, হেৰি পিছতীয়া।
কঠীয়া পৰা দেৰি এবাৰ। আকৌ, পানীও হৈ আছে।
উম! তাৰপৰা, লোৱা কি কৰিছে?
কি কৰিছে, বিচনাত শুবলৈ গৈছে, বা উঠি আহিছে বা কি কৰি আছে।
উম! ভিনদেউ শুলেগে?
উম! শুইছেহে, টোপনি যোৱা নাই।
উম! তাৰপৰা, এইকিদিন কাপোৰ পৰা নাই?
কাপোৰ কৰিছিলে। এই, মাজতে এদিন, ডেৰটা বজিছে, চিলাওঁতে।
অ'! ইমান দেৰিলৈকে, নিছিলাবি আকৌ।
হেৰি আকৌ, এই লাগে যে, ইমাৰজেঞ্চিকে। এ, কালি এই, আঙুঠি পিন্ধাব গৈছিলে।
অ' অ'!
এই, এইটো কাৰণে আকৌ, সোনকালে চিলাই দিবলগীয়া হ'ল, আকৌ।
উম!
কাপোৰ চিলোৱা আৰু কিবা এটা হেৰিয়ৰ, একেবাৰে ৰেহাই নাই।
উম!
আগদিনাখনে, দিবহি। তাৰপিছত, উধাই-মুধাই কৰিবি, পিছদিনাখন আকৌ নিবলে নাহে। কিছুমান মানুহ তেনেকুৱাও আছে।
আছে, মইও পাই থৈছোঁ। মই একদম, এবাৰ কি হ'ল? অ'! কি হয়, কিছুমানে নিয়েহি। আমাৰ, মোক এতিয়া, সেইদিনা খিনি দিয়া খিনিয়ে নিছেহিয়ে। হেঁতৰ যেনেকে কৈছে, তেনেকে নিছেহি। মোৰ এবাৰ, একদম আৰু আগনাখনি দিছেহি, ইয়াত। ইমান সময়ত দিছেহি দেই, এজনীয়ে। পিছদিনাখনি, লাগেই যাবলে। ৰাতি বাৰটা বজালৈকে, অকল দহ, চাদৰখনত দহি লগাইছোঁ দেই, বাৰটা বাজি গৈছেগে। টোপনিও ধৰিছে ইপিনে, জলক-জলক মাৰি হ'লেও, মই মানে, দহি কেইটা লগাইছোঁ। পিছদিনাখনে লগাই, কাপোৰ নিনিলেহি নহয়।
অ'! একদম। উম! সিহঁতৰ কাৰণে, তেনেকে হেৰি কৰিবি, আকৌ, সেহঁতিয়ে নিয়ে।
অ'!
মৰি-ধৰি কামবিলাক কৰিবি! পিছত, সিহঁতিয়ে নিনিয়েহি।
কালি আকৌ, আৰু এটা কাহিনী হ'ল নহয়! এনেকুৱা মোৰ খং উঠিছে।
উম! কি হ'ল বা?
এজ, এজনীয়ে কাপোৰ চিলাবলৈ দিলে, বহাগতে দেই। সোনকালে চিলাই দিবলৈ ক'লে, সোন সোনকালে চিলাই দি চিলাই মেলি আজৰি কৰি থলো সিহঁতি কাপোৰ নিবলৈ নাহিলে।
অ।
তা পা কালি নিছে সি কাপোৰ ঘৰৰ মানুহ দেই এইপিনে। কালি নিছে সি কাপোৰ, নিজৰ কাপোৰযোৰ তহঁতৰ মনত নাই নে? তাৰপৰা, ঘৰলে নিয়াৰ পিছত, নাতিনীয়েকে ক'লে বোলে! এযোৰ কাপোৰ নহয়, বোলে ধূলাই পাতৰহে আছিলে। মই বোলো, ধূলাই পাতৰ কাপোৰ! তহঁতি বোলো, নিজ নিজৰ কাপোৰযোৰ মনত নাই নে বোলো, হা? মই কেলে, তেনেকুৱা কাম কৰিম আৰু মই লোকৰ কাপোৰ লোকক কেলে দিম বাৰু হা?
উম।
মোৰ বোলো জীৱনত মই প্ৰথম পাইছোঁ এনেকুৱা কথা দেই বোলো হা।
বৰ খং উঠি গৈছিলে মোৰ।
উম ইমান দিনতে দিয়া কাপোৰযোৰ সিহঁতৰ নিজৰ মনত নাই নে?
অ ইমান দিনতে নিলি তহঁতৰ কাপোৰ মনত নাই আকৌ বোলো মোক এতিয়া এনেকে কথা ন কবি আকৌ বোলো মই কি তহঁতৰ কাপোৰ যোৰ মই এক ৰখাই থম নে কি নো হয় বোলে পাট মুগা কাপোৰ সেইটোও বেলেগ কথা।
অ।
দুশ টকীয়া, তিনিশ টকীয়া কাপোৰযোৰ লগত সিহঁতি বোলে সি এইযোৰ কাপোৰ নাছিলে নহয় বোলে আমাৰ কাপোৰযোৰ ধুলাই পাতৰ আছিলে। ধুলাই পাতৰ কাপোৰ ক'ত কিনিবলৈ পাইছ?
উম।
তাকো বিয়াত উঠা কাপোৰ।
অহ।
খং উঠি গৈছিলে গে মোৰ কালি।
তেনেকুৱা বিলাকৰ পৰা কাপোৰ ল'বই নালাগে সেইকাৰণে।
নহয় প্ৰথম দিছেহি। আনকালে দিয়া নাই আনকালে নিদিয়ে। তাকো কমকেও দিছে পঞ্চাশ টকা একো নাই কোৱা মই ঘৰৰ মানুহ বুলি।
ইমান দিনৰ দিন নিয়াও নাই আকৌ সেইটোও কমকেহে দিছে নে আকৌ কথাও শুনাাইছে।
অ। মাঠাটো বেয়া হৈ আছে মোৰ কালিৰ পৰা। নাৰিকল তেল লগাই দে নাৰিকল তেল।
তাপৰা ভিনদেও শুলেগে?
মোৰ কথা নুশুনিলে হে খং উঠে ক। হেল্ল'।
অ তাপা ভিনদৌ শুলেগৈ নেকি?
অ। ইমান দিনতো দীঘল দীঘল লাগেও আমনি লাগি যায়গে।
আমা ক আমাৰ আকৌ এতিয়া দিনটো চুটি চুটিহে লাগে।
সে আকৌ পথাৰলৈ যায় গৈছ যে।
অ আজি ম পথাৰত দৰি দিছো পথাৰতে।
কেলে।
ইনে প পথাৰত দৌৰিলে হেনো ষ্টেমিনাৰ বাঢ়ে তাৰপা দৌৰিছিলো তাৰপিছতে বোকালে বোকাত আউ আৰু কেনেকুৱা বোকাত এনেয়ে খোজকাঢ়ি থা থাকিলেও ভৰিটো দাঙিবলৈ দাঙিলে মানে একেবাই শক্তি নাইকিয়া হৈ যায়।
অ।
এপাক দৌৰিলোঁ দৌৰি পেলাই তাৰপিছতে অলপ দেৰি ৰখিলো ৰখি পেলাই আহিলো আৰু খোজকাঢ়ি - খোজকাঢ়ি।
তাৰপিছতে ভৰিতো একেবাৰ হেৰি হৈছে উ ভাগৰ লগাই নিছিল হৈছে ভৰিটো আৰু।
উম।
তাৰ পৰা অকণমান দেৰি বহিলো তাৰপিছতহে ভাল হৈছে।
উম।
এই পথাৰত দৌৰিলে ভাল হেনু সেইকাৰণে।
উম।
সেইটো বিষটো মানে বিষটো হ'লেহে ভাল বিষটো নহ'লে মানে বেয়া আউ। বিষটো হৈ থাকিলে হৈ থাকিলেগে। পিছত পিছত যেতিয়া নাইকিয়া হৈ যাব তেতিয়া আৰু ভাল আও ষ্টেমিনাৰ বাঢ়ি যায় আৰু তেতিয়া।
উম।
তিকে হেৰি এ কি কয় এইটো তহঁতৰ তাত হ'ব ট্ৰেইনিং, তাৰপিছতে যদি- ট্ৰেইনিং হেৰি হয় তেতিয়া আমি মোৰ লগত আৰু বা এজনী যাব যেনিবা।
বা জনীয়ে মই তাই সে থকা দিনাখনি ইন্টাৰভিউ- থকা দিনাখনি মই তাইৰ লগত গৈ দিম মোৰ থকা দিনাখনি তাই যে গৈ দিব।
অ হ'ব।
এ। ত ম সিহতৰ মমাইকৰ ঘৰো আছে বোলে তাত মমাইকৰ ঘৰত থাকিব তাই থকা দিনাখনি। মোৰ থকাৰ দিনাখন যেনে বা তহত তাতে থাকিম আউ।
অ থাকিবি যতে থকা থাকিলে হ'ল আউ।
অঁ, তাৰপৰা ত তাৰপৰা দূৰো অকমান ন?
উম, বেছি দূৰ নহয়।
অঁ।
অকমান আৰু বেছিকে নহয়।
উম উম
সেৰিটো পাৰ হৈ যাব লাগে। অভাৰ ব্ৰিজটো পাৰ হৈ যাব লাগে।
অঁ অঁ
অভাৰ ব্ৰিজটো পাৰ হৈ অকমান গৈ তাৰপা- লেফ্ট চাইডে এটা ৰাস্তা আছে। সেই ৰাস্তাতেদি সোমাই গলে পাবগে পাব পাবি।
অ অঁ অ ইফালে।
কিম। উম এই এ এ। এ এ এ, আঁ এৰ এৰ'প্লেন পোৱা হ'লে।
উম।
ময়ো দেখা নাই পিছে বাৰু। এখনে সেইফালে হ'ব লাগিব হয় নহয় হা? অই
সেনা সেইনাখনি যাম বুলি ক'লো তহঁতিহে না ন
খনত হয় বুলি ভাবিছিলো আক। এইখনতো হ'ব বাৰু ঠিক নাই নাই জানো এইখনত বাৰু এতিয়া
এতিয়া হ'ব এখন তাত হেৰি হৈ আছে যে।
উম। বিশ তাৰিখলৈকেহে থাকিব যাবই।
আও, বিশ তাৰিখলৈকে থাকিব নি?
উম।
অ ভাবিছিলো সেকে থাকিব চাগে। হা,
তহঁতৰ কেই তাৰিখে আছে নো।
কি
তহঁতৰ কেই তাৰিখে আছে?
ইণ্টাৰভিউ? ট্ৰেইনিং এতিয়া নহয়, ইণ্টাৰভিউ এতিয়া নহয় দেৰিকে হ'ব। ইণ্টাৰভিউ দেৰিকে হ'ব নৱেম্বৰ অক্টোবৰ মানত হ'ব।
অ অ।
অ দে হ'ব দে।
অ ভাত খাব হ'ল নেকি।
ভাত খাবলে নাই হোৱা। হৈছেগে আৰু
অঁ,
অ,
অ,
হ'ব দে ফোন কৰিবি।
অ অ অ।
উম।